কি? কি?
মই অকমান ঊল গাঁঠি আছিলো।
গাঁঠি আছিলে। কি?
হয়। মই এতিয়া ক্লাটচাৰ বনাই আছো। নতুনকে ট্ৰেণ্ডিঙত আছে যে।
ক্লাটচাৰ মানে কি?
এই চুলিত যে মাৰে ফুল। ধুনীয়া- ধুনীয়া। ডিজাইনৰ ফুল বনাই ‌ লগাই দিওঁ আৰু
ভাল কথা, ভাল কথা। খুব ভাল লাগিল, আপুনি এনেকুৱা ধৰণৰ কামত যে
হয়, বেছি দিন হোৱা নাই বাৰু, মই এই যোৱা জানুৱাৰীৰ
জানুৱাৰীৰ পৰা? এনে কেনেকুৱা হৈছে আপোনাৰ ব্যব ৱসা মানে এইটো ব্যৱসায় হিচাপে লৈছে, নে এনেই নিজৰ হবি?
হয় আগতেতো ভাবা নাছিলো যে ব্যৱসায় লাইনত যোৱা হ'ব বুলি কিন্তু মানুহে দেখি ভাল পালে বস্ বস্তুবোৰ কেইটামান অহ, বনাব দিলে তাৰ পিছত লাহে লাহে এতিয়া এ বনা বনোৱা হ'লো আৰু। ব্যৱসায়িক হিচাপে লৈছো। আৰু এতিয়া?
উম।
হয়, আপুনি কি কৰি আছে?
মই এনেই আছো চাহ খালোঁ, চাহ খাই উঠি বহি আছো।
অ', চাহৰ লগত কি খালে?
আৰু লগত মই চুজি আৰু উম, বিস্কুট আৰু ভুজিয়া। তেনেকে খাইছো।
ঠিকে আছে। বাকী দিনতটো কেনেকুৱা গ'ল আপোনাৰ?
দিনটো মোৰ বেয়া যোৱা নাই বাৰু উম, ঠিকেই গৈছে। অকমান শাৰীৰিক সুস্থতাৰ বাবে হস্পিতাললৈ গৈছিলো। তানে দিনটো তাতে থাক নাই কলদমৰ বাবে অলপমান উম, প্ৰেছাৰৰ অসুবিধা অকণমান আছিল। ত দেখাই পিলে বোলো গৰম বহুত পৰিছে যে এইকাৰণে অলপমান প্ৰেচাৰটো হৈ থাকে দিগদাৰ
বৰষুণো দিয়া নাই।
তিকে আছে বৰষুণ এনেই দুইদিনাখন কিবা এটা আহিছিল বৰষুণ দিব বুলি
অঁ মই ভয়ে খাই গৈছো। মবাইলত তেনেকে অহাৰ কাৰণে তাৰপিছত অকমান বতৰটো বেয়া কৰিছিল কিন্তু তথাপিও নাহিল দেখোন বৰষ সজাক
অঁ ৰবা কিহৰ বা ৱানিংৰ এটা দিছিলে
গম নাপাওঁ আৰু কি বা হ'ল
উম বাকী ৰাতি সাৰজত কি খাব আপোনালোকে
ৰাতি প্ৰায় মাছ খানিছিল তাকেয বনাম মাছকে খাম আৰু যোৱা তিনদিন মানৰ পৰা মাছো খাই আছো
বনাই প্ৰিয় চাগে
নাই মোৰ প্ৰিয় নহয় মোৰ বাৰহে প্ৰিয় মাছ ইমান মাছ খাই ভাল পায়
হয় নেকি?
হয় মই ইমান ভাল নাপাওঁ খাও আৰু তথাপিও উপায় নাপায়।
উম ভাল মাছটো খাব লাগে। গৰম দিনত মাছ উম গৰম দিনত মাছটো খাল মানে একো অকাৰ নকৰে। কিন্তু মাংস এইবোৰ খালে অলপ
গৰম হৈ যায়। চিকেন তো মিছা নহয় বাৰু টেঙাৰ আঞ্জা দি খালে ভাল লাগে। ঔটেঙা বা নে টেঙাই দি বনালে।
গৰম দিনতো তেনেকেই ভাল লাগে।
অ তাকে অসমীয়া হোৱা হোৱাৰ সেইয়ে ভাল টেঙা আঞ্জাখন পাইছো খাব, বেলেগেতো তেনেকে নাখায়।
উম নতো অসমীয়াই আৰু। সেইটো খাইদ ত
হয় আপুনি কি বনাই ভাল পায়
মই, কিহঁত মানে?
এনে অ', দি কি বনাই ভাল পায়?
মই আৰু তেনে ধৰণৰ আটাইবোৰ বস্তুৱে বনাওঁ বাৰু তেনেকুৱা বহুত সোৱাদযুক্ত তেনেকুৱা মই ক'বলৈ গ'লে মাছৰে কিছুমান বস্তু বনালে বনাই ভাল পাওঁ। বাকী আৰু যিখিনি উম, দৈনন্দিন জীৱনত দালি, ভাজি, ভাত সেইখিনো বাৰু বনাই থাকো।
হয়, হয়।
এইখিনি আৰু
ঠিকেই আছে, বাকী আৰু আপোনাৰ প্ৰিয় ফেষ্টিভেল মানে উৎসৱ কি?
অসমীয়া হিচাপে বিহুৱেই বাৰু। ভোগালী বিহুতটো অলপ ভাল লাগে, ভোগালী বিহু।
অ', আপুনি খানাৰ ভাল পায় মানে, খানা খাই।
অ' দে তাতে বিভিন্ন ধৰণৰ পিঠা
হয়--হয়।
কাৰণে, অলপমান এইটো বিহুৰ প্ৰতি অলপ দুৰ্বলতা আছে। বাকী এনেই বহাগ বিহু ভাল লাগে।
অ', ব'হাগ বিহুততো আৰু কোনেনো বেয়া পাব?
উম্, নতুন বছৰ, অসমীয়া
হয়। বিহুৰ অকণমান নিয়ম বা দিন কেইটা কৈ দিব পাৰিব নেকি? বহাগ বিহুৰ
বহাগ বিহুৰ প্ৰথম দিনাটো থাকে, গৰু বিহু। সিদিনাখন, বিলাক গৰু গা ধুৱাই। মাহ হালধিৰে আৰু এনেকুৱা কিবা লাও খা, বেঙেনা খা এইবোৰ-এইবোৰ গায়।
আচ্ছা। তাৰে মানে হেৰি টো কি মানে অৰ্থটো কি কৰো বিহু পাতা?
মই নাজানো।
নাজানে নেকি? মই সৰু থাকোতে পঢ়িছিলো।
গৰুৰ উম কি পঢ়িছিলে?
মানে অসমীয়া জীৱনটো যিহেতু কৃষিৰ লগত জড়িত। গতিকে গৰুটো
কৃষিৰ মূল উম
সেইকাৰণে মানে গ গৌ মাতাকো এনেও ভাৰতৰ বিভিন্ন প্ৰান্তত পূজা কৰা যায় ঠিক তেনেদৰে অসমীয়া কলেও গৰুক তেনেকে পূজা কৰে আৰু অকলৌ গৰু বুলিয়ে নহয় আৰু ছাগলী ত তাৰ পিছত বাকীবোৰ ঘৰচীয়া জীৱ জন্তুকন্্যখন গা গা ধুৱাই ভালদৰে পূজা কৰে তাকেইাই আৰু
তাৰপিছত আহে মানুহ বিহু গাপ পায় মাহ হালধিৰে গা পা ধুই ডাঙৰটো সেৱা কৰিব লাগে গামোচা বিহুুৱান সবোৰ দিব লাগে তাৰ পাছত তিনি নম্বৰত আছে গোঁসাই বিহু
আচ্ছা
নামঘৰ নাম ওচৰৰ নামঘৰ ঘৰলৈ যায়
অ'
সেইটোয়ে আৰু তাৰ বিশেষ এনেকুৱা হেৰি দেখা পোৱাও নাই নিজে পালন কৰি নামঘৰলে যায় বুলি জানো আৰু তাৰ পাছত আ কুটুম বিহু বুলি ঘৰৰ খিন ওচৰৰ পৰা ওচৰ চুবুৰীয়া মানে ঘৰৰ সম্বন্ধীয় লোকসকল আহে
অ'
বিহু বিহুৱান দিবলৈ নাইবা এ বিহু জলপান খাবলৈ
আচ্ছা
তাৰ পাছত আৰু দুটা ইমান আছিল পাহৰি গলো নহয়
চেৰা বিহু উনে কিবা আছে নেকি। নামটো শুনিছিলো আৰু কি হয় গম নাপওঁ।
শেষৰ বিহু এইটো লাষ্টৰ সাত নম্বৰ বিহুতটো।
অ'।
তাৰ পাছত তাৰ মাজত আকৌ দুটামান কিবা আছিলে কৃষিৰ লগত জড়িত এটা আছিলে। আৰু এজনী তাইক কিবা ছোৱালীৰ লগত জড়িত এটা আছিল। বিহুতো নামটো পাহৰি গলো বাৰু।
আচ্ছা। আপুনি বিহু নাচি পাইছে। ন' নাই।
অ', আগতে মাতিছিলো। এতিয়া ধৰক মানে নাচ অসমীয়া হিচাপটো আৰু এইটো এনেকুৱাই যায় সেইটোোৱে ক'তো শিকা নাই কিন্তু মানে হেৰি হয়। এতিয়া তনেকে বিহু নচা নপৰে। কিন্তু আগতে স্কুল কলেজত অ', অনুষ্ঠানবোৰত নাছি লো
হয়, হয় মই বুজিছো।
উম। ঠিকেই আছে বাৰু।
ঠিকে আছে। আৰু আপুনি কিবা সুধিব নেকি?
মই আৰু একো নুশুধো বাৰু এতিয়া।
গৈছা, আহিছা? উম। এই মানে এজন আলহী অহা কথা আ ছিলে তাকে ফোন কৰি
ফোন কৰিছে, হয়, হয়, ঠিকে আছে দিয়ক। ঠিক আছে দিয়ক, বাইদেউ আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিল, বহুতখিনি জানিব পাৰিলোঁ। হয়, হয়, হয়। ঠিক আছে আহাৰৰ প্ৰয়ো কৰক।
উম, ঠিক আছে, অকে ঠিক আছে, নিশ্চয়।
নিশ্চ ধন্যবাদ।